হেল্ল'
হেল্ল'
অহ', শুনিছা, অহ', অহ', শুনি পাইছে?
অহ', শুনিছো দিয়া।
অ', অ', এনে ভাল ন?
উম ভালে। আপুনি ভালে আছে।
অ', হয়' হয়' আছো।
অ'
আছো
ঠিক আছে তেনেহ'লে
অঁহ', কওক।
ক'ব
অ', মই ক'ব খুজিছিলো যে মানে এয়া এতিয়া ধৰি লওক মানে এতিয়াৰ সময়ত আৰু মানে সময়ৰ লগত মিলি চলিবৰ কাৰণে আমাৰ আহ খুবেই এটা দৰকাৰী বিষয় হৈছে শিক্ষা নহয়
উম হয়।
অঁ', আৰু এই এই শিক্ষা মানে আমাৰ সকলো ক্ষেত্ৰতে প্ৰয়োজন হয়
উম'।
এতিয়া এই শিক্ষাৰ ক্ষেত্ৰত মানে পুৰণিকলীয়া যেনেকুৱা ধৰণৰ শিক্ষা আছিলে বা এতিয়া আধুনিক যুগৰ যেনেকুৱা শিক্ষা হৈছে। মানে আপোনাৰ দৃষ্টিত কিবা বিশেষ কিবা চকুত পৰিছে নেকি মানে শিক্ষাৰ ক্ষেত্ৰত
আজি দিনৰ যিবিলাক শিক্ষা গ্ৰহণ কৰিব
সিহতে বিদ্যায়ালয়ৰ বহুখিনি লৰা ছোৱালীয়ে ঘৰতে আছে কাম কাজত আছিলো কিন্তু স্কুলত চে চাব লাগে আৰু শিক্ষাক কৰিব লাগে তাৰ শিক্ষা গ্ৰহণ কৰাত কিবা কি কিবা এটা কৰা
হয়, হয়, হয়, ঠিকে কৈছে অ'।
শিক্ষা গ্রহণ জ্ঞান থাকিলেহে আমি কোনো এটা বস্তুৰ প্ৰতি সজাগ হ'ব পাৰিম বা সেইহে আমাৰ জীৱনত এটা ভাল সিদ্ধান্ত ল'ব পাৰিম। কেৰিয়াৰৰ ক্ষেত্ৰতে এটা ভাল বিচাৰে আকৌ
হয়।
উম।
হেল্ল'।
অহ হেল্ল' অলপমান নেটৱৰ্কৰ দিষ্টাৰ্ব হৈ আছিলে অ'। হেল্ল'।
অ', শুনিছে?
অ', শুনিছো মানে স্পষ্টকে মাজে মাজে কেতিয়া মানে নাহে আৰু।
অ', অ', অ'।
অ', এনে শুনা পাইছো বাৰু, শুনা পাইছো অ' ঠিকেই কৈছা মানে শিক্ষাৰ ক্ষেত্ৰত। অ'। মই এটা কথা ক'ব খুজিছিলো আৰু মানে এতিয়াৰ শিক্ষাৰ ক্ষেত্ৰত আৰু। এই কিছু বছৰৰ পৰা মানে শিক্ষা ব্যৱস্থাত এ কিছুমান ন নতুন বিষয় মানে সোমোৱাই দিছ আৰু মানে। আৰু এই নতুন বিষয়বিলাক কথা নিশ্চয় গম পাইছেই। যে সেই যিবোৰ আমি স্কিল চাবজেক বুলি কওঁ, মানে অকল পঢ়া শুনাৰ জ্ঞানেই নহয় মানে অকণমান হাতৰ বিদ্যা বা জীৱিকাৰ ক্ষেত্ৰত আগবাঢ়িব পৰাকে। তেনেকুৱা ধৰণৰ যিবোৰ স্কীলৰ ছাবজেক্ট দিয়া হৈছে স্কীল চাবজেক্ট। যেনেকুৱা ৰিটেল ট্ৰেড দিছে ব্যৱসায়ৰ কাৰণে। আমাৰ আ বিহু দিয়া হৈছে বিহু তাৰপিছত এগ্ৰিকালচাৰৰ ক্ষেত্ৰ তাত আছে নহয় তেনেকুৱা আৰু আৰু ধৰি লওঁক তেনেক উম, স্বদেশ অধ্যয়নে হওঁক, তেনেকুৱা ধৰণৰ বহু বিলাক বিষয় ধৰি লোৱা মানে আৰু এই যে এ ছবি অঁকাৰ ক্ষেত্ৰত আৰ্টৰ ক্ষেত্ৰতো ছাবজেক্ট হিচাপে দিয়া হৈছে নহয়। এইবোৰেৰে এ ল'ৰা ছোৱালীৰ নিশ্চয় ভাল হৈছে সুবিধা হৈছে। মানে খিনি জ্ঞান আয়ত্ত্ব কৰাৰ লগতে মানে তেওঁলোকে বাস্তৱিক জীৱনত জীৱিকাৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণেও সুবিধা পাইছে।
আনি
হয় আৰু ৰিজাল্টৰ ক্ষেত্ৰতো ভাল দেখিছোঁ আৰু। কিন্তু এটা বস্তু হয় কিছুমান ক্ষেত্ৰত মানে এই যে আনুষ্ঠানিক শিক্ষা নহয় আনুষ্ঠানিক শিক্ষাত এটা মানে আহ কেনেকুৱা ধৰণৰ বাধ্যয়তামূলক হিচাপে ল'ৰা ছোৱালী অহ', উপস্থিত থাকে। হেল্ল'। হেল্ল' হেল্ল'। শুনিছেনে? হেল্ল' হেল্ল'
হেল্ল' শুনিছেনে
হেল্লো' শুনিছে?
হেল্ল' হয় হয় শুনিছে? হেল্ল' হ থায়ি থি আহ আহ ফিৰ ফাইিৰ
অ